আহ।
উম, শুনিছো, তুমি শুনিছা?
মইয়ও শুনি আছো, কি কৰি আছা?
এ, এনেই আছো, তুমি কি কৰিছা?
মই এনেই কিতাপখন মেলি পেলাই বহি আছোঁ। একো পঢ়া নাই, কিন্তু এনে চাইহে আছো। চ- ভাত খালা নেকি?
আহ ভাত খোৱা নাই, খামহে ভাত, তুমি খালা?
মই যে খালোৱেই।
ভালে কৰিলা দিয়া সোনকালে খাই দিব লাগে, আজি আকৌ বতৰটো এতিয়া কি ধুনীয়া হৈছে ন'?
অ', ৰাতি ভাল লাগে। তাকে বতৰটো কিবা এটা
উম, তোমালোকৰ তাত বৰষুণ আহিছে নেকি?
বৰষুণ যে দিয়া নাই কিন্তু আজি মানে ঠাণ্ডা আৰু
অ', আমাৰ পুৰা বতাহ মাৰি আছে আজি বৰষুণে পৰিব চাগে।
অ', ৰাতিলে বৰষুণ দিব পাৰে দিনত কিন্তু বতৰটো ভাল।
উম।